কি কৰি আছে
অঐ চাহ তাহ খালোঁ খাই অলপ বাচন ধুলো ধুই অলপ জিৰণি লৈ আছো এতিয়া ভাত বনাম আৰু
অহ ভালে কৰিছা মই তোমাৰ সেই কৰি আছো ৰবা অলমান কি কয় লিখা পঢ়া কৰি আছো
পঢ়িছা
অহ
অহ কি পঢ়ি আছা এতিয়া
মই এতিয়া ডিগ্ৰী পাছ কৰিলোঁ
অহ এতিয়া কি ভাবিছা কি কৰিম বুলি।
এতিয়া কয় পাবা মানে গানৰ সেইফালে যাম আৰু গান গাম
উম গান গানত যাবা ডেন্সত যাবা
উম নাচ গানত যাম মানে নাচ গান শিকিবলৈ মই নাই নহয় মই নাচ গান শিকিবলৈ মুম্বাই যাম। মুম্বাই যাই অলপ নাচ গান শিকিম শিকি কেনে উম কৰিম
অ'হ
উম
এতিয়া মানে চাকৰিৰ মাথা মাৰা নাই
নাই মাৰা ইমানকে।
কত শিকি আছা গান
উম ডান্সটোতো মই ইয়াতে শিকি আছো আমাৰ এটা গানৰ কলেজ আছে গানৰ কলেজত শিকি আছো তাৰপিছত মই মুম্বাইলে যাম গানটো শিকিবলে ভালকে ভালদৰে সেইয়াই আৰু
অকলে যাবা তুমি
অকলে মানে থবলে যাব থাকিবতো অকলে লাগিব নহয় নহয় শিকিবলে যাওঁ
শিকিবলৈ যাবা
উম শিকিবলে গ'লে অলপ অলপ সময় লাগিব আৰু
অহ হয়
হয়
তাৰপিছত
তাৰপিছত গানৰ পিছত গান গাম আৰু মই গানতে তোমাৰ আপোনাৰ মানে ভৱিষ্যত টোৰ ৰচিম বুলি ভাবিছো আৰু গান গাই গাই
গান গালে ভাল হলে কিন্তু মন
হয় হয়, গান গালে ভাল এইটো হয় বাৰু।
মনবিলাক ভাল লাগে।
কি কলা?
মন বিলাক ভাল লাগে গান গালে।
উম উম, ভাল লাগে ভাল লাগে সেইটয়ে।
এতিয়া কি কৰিবা খানা।
হা হা?
এতিয়া ভাত খাবা নে, ৰুটি খাবা?
উম, ভাত খাম ভাত খাম খাব লাগিব উম। তুমি বনোৱা নে নাই ভাত।
মই এতিয়া বনোৱাই নাই বনাম আৰু। এই বনাম এতিয়া, দালি বনাম। অলপমান দালি বটিম আৰু আলু ভাজিম। এই খানা আজি। হেল্ল'। হেল্ল'। হয় না হেল্ল' অ'। ক'ত গৈছিলা বত পৰ প নাই যেন নেট নাই নেকি
নাই নাই আছে আছে। মই মানে তোমাৰ এই কিবা এটা গানৰে কিবা এটা গান এটা সোৰ এটা ভাবি আছিলো।
কি ভাবিছা?
কি কৈছা, উম উম হেল্ল' শুনা নাই?
অঁ অঁ, পাইছোঁ পাইছোঁ পাইছোঁ।
বাকে গান চা নহুনা
হেল্ল'।
তুমি গান চান শুনা নে নুশুনা।
মই গান শুনি ভাল পাওঁ। কিন্তু এনেই গুণ গুণাই থাকিও ভাল পাওঁ। কাম কৰি কৰি অলপ গুণগুণাই থাকো। ইমান নাজানো অলপমান যিখিনি জানো। খিনি গুণ গুনাও আৰু কাম কৰি কৰি গুণ গুণালে ভাল লাগে গান বিলাক। সেইটয়ে কৰোঁ মই আৰু, বেলেগত এনে নাগাওঁ। গন শুনি ভাল পাও। শুনিও ভাল পাওঁ, মানে যিখিনি জানো সেইখিনি গুণগুণাইও ভাল পাওঁ। কাম কৰি থাকোঁ, গাই থাকোঁ।
অ' হয় হয় গম পাইছো বাৰু।
এনেই এনে কাম কৰি নাথাকো মই। গান গাই গাই কাম কৰি থাকো। ভাল লাগে। গান আহ। তোমাৰ গান চাম দিয়া ভালকে গাবা।
উম। ভালকে গাম, আৰু যে কি আছিলে হেল্ল''।
কৈ থাকা।
উম, কি কয়। গানৰ মানে তোমাৰ কি হয় যে, তুমি গান শিকি পাইছ নে নাই?
মই গান শিকা নাই। সিকা নাই এনেই গান গা শুনি থাকো গান গাই থাকো।
মই মানে গান গাই কিয়ও ভাল পাওঁ জানোনে নিজৰ মানে কণ্ঠবোৰে কণ্ঠৰে সুৰ তাল আৰু মানে নিজৰ ভাপ ভাৱ খিনি প্ৰকাশ কৰিব পাৰো ধৰো সংগীতৰ যোগেৰে জানানে সেইকাৰণে মানে মই গানটো গাই ভাল পাওঁ আৰু। আৰু মানে এটা কথা জনা নে নাই আমি ভাবো যে অকল সুন্দৰ মাত থাকিলেহে গান গাব পায়। কিন্তু অকল কেৱল সুন্দৰ মাত থাকিলে বা কোনো এজন মানুহ ভাল গায়ক নহয় মানে তুমি নিয়মীয়া অনু ফলন কৰিব লাগিব শুদ্ধ স্পষ্টকৈ ধৈৰ্য ধৰি তুমি মানে নিজকে গায়ক হিচাপ- পে বনাব লাগিব ইমান সহজ নহয় আৰু কাৰণ গালি নহয় মানে।
সুুৰডাল চব ভাল হ'ব লাগিব।
হয় আৰু মানে তোমাৰ সঠিক উচ্চ বা মানে সঠিক উচ- চৰে তুমি কথাবোৰ গান বোৰ গাব লাগিব আৰু সুৰ সঠিক কৰি ৰাখিব লাগিব। তেত- তেতিয়াই গানটো মানে তোমাৰ সুন্দৰ মধুৰকৈ শুনা যাব আৰু জানানে।
তুমি বিৰ চিৰ টেৰিষ্ট তেৰত গাই পাইছা না?
নাই পোৱা ৰবা মই এতিয়া এনেই অলপ শিকিহে আছো ভালদৰে শিকিব জাজ শিকিব যাম আৰু।
এই মঞ্চত গোৱা নাই, স্কুলতো গোৱা নাই, কলেজতো গোৱা নাই?
অ গাইছো গাইছো গাইছো।
অ ক'ত হেৰি পাইছা না পুৰস্কাৰ পাইছা না?
অ পাই থাকো বাৰু মাজে সময়ে।
পাইছা তেতিয়া হ'লে ভালে হ'ব আগবাঢ়ি যোৱা।
অ অ হয়। আমাৰতো তুমি জানাই বিহু গান বিহু মোৰ মানে বিহুতো শিকিব ইচ্ছা আছিলে কিন্তু বিহুতো শিকিবলৈ মই মানে সময় এটা নাপালো আৰু। ঠিককৈ এতিয়া মানে মই তোমাৰ উম কি কয় বেছিকে মানে সেইবোৰ গাও আৰু। বনায়।
বিহু গাব বা আমি অসমীয়া মানুহ যিহেতু বিহুতো ভাল কৰ ফাৰ্ষ্ট বিহুতে গাবা।
অ অ অ বিহুও গাও মানে ইমান এটা মানে সেই নহয় মানে তোমাৰ লোক সংগীত বোৰ মানে ইমান ভালদৰে গাব নোৱাৰো মানে মই মানে পপ সংগীতটোয়ে ভাল কে গাব পাৰো আৰু ৰস সংগীতটো।
বিহুতো আমাৰ সেই ন বেছি জাতীয় উৎসৱ নাই সেইকাৰণে বিহুতো বেছি দৰকাৰ। বিহুটো শিকিবা অলপ ভালদৰে। বি বিহুতো শিকিলে বিহু মঞ্চখন পাবা বিহুত।
মোৰ মানে আধুনিক আধুনিক সংগীতটো মানে মোৰ বেছি ভাল লাগে আৰু।
যিটো ভাল পোৱা এইটো কৰিবা ন।
অ অ আধুনিক সংগীতটো ভাল পাওঁ বেছি গাই ভাল লাগে আৰু আধুনিক সংগীতটো আৰু। মানে মানুহ আজিকালি তোমাৰ অ নতুন প্ৰজন্মৰ আধুনিক সংগীত বোৰে ভাল পায় দিয়াচোন বেছিকৈ।
জুবিন গাৰ্গৰ গান গাব গাই পাইছা না?
অঁহ হঁ। আৰু তুমি জানানে মানে তোমাৰ আধুনিক সংগ সংগীতটো আৰু বৰ্তমানৰ মানে তোমাৰ যিটো প্ৰেজেন্ট সেই আছে সেইটোৰ লগত সেইটোৰ ধাৰাতহে কোৱা যায় আৰু ইয়াত মানে তোমাৰ অ' কি কয় আধুনিক সুৰ লগোৱা যায় আৰু আধুনিক বাদ্য যন্ত্ৰ বোৰেও ব্যৱহাৰ কৰা হয়। এতিয়া লোকসংগীতত সেইটো নহয় চাগে মই যুদি ভুলকৈ কোৱা নাই। আৰু মানে তোমাৰ অ আধুনিক সংগীতটোত কি হয় জানা নে সহজ আৰু মানে বি মনমোহোৱা সুৰটো পাওঁ মই আৰু মানে তোমাৰ উচ্চৰণ আৰু মানে উচ্চৰণ কৰাটো মানে মই সহজ অলপ পাওঁ আৰু।
ঠিকে আছে।
হয় আৰু মানে কিমান কি কয় তুমি মানে এজন আধুনিক অ' গায়কাৰ হোৱাৰ কাৰণে তোমাৰ শুদ্ধ সুৰত গাব লাগিব, তাৰ পিছত তুমি তালৰ জ্ঞান বোৰ ভালদৰে থা কিব লাগিব আৰু স্পষ্ট উচ্চৰণ থাকিব লাগিব মানে তোমাৰ, গম পাইছা নে?
অঁ অঁ। এতিয়া কেতিয়া যাবা মুম্বাই?
অঁ যাম ৰবা, তুমিও যাবা নেকি মোৰ লগত? তুমি তুমি কি কৰা এনে? কি কৰা তুমি, মানে তুমি এনে আজৰি সময়ত কি কৰা?
মই আজৰি সময়ত ঘৰুৱা কাম বিলাক কৰি ধৰি লোৱা অলপ ৰেষ্ট জিৰণি লৈ কেনে মেচিনত চিলাই কামো কৰোঁ। এ কাম থাকে না ঘৰত বহুত কাম থাকে গান শুনো। তিভি চাওঁ।
অঁ অঁ অঁ অঁ, অঁ অঁ।
সেইবিলাক চায়ে সময় শেষ কৰোঁ।
অ' অ' অ'।
ঘৰৰ এনে যাবতীয়া কাম কিমান থাকে চাফ চিকুণ কৰা।
হয়।
সেইবিলাকে কৰি থাকো, আৰু ইফালে না নাস্তা চা স্তা বনাই লাৰু পিঠা বনাব লাগে ন মাজে মাজে চাহ নাস্তা। সেইবিলাকো কৰি থাকোঁ।
হয় হয় হয়।
চাহ নাস্তা বহুত লাগে ন তিনিবেলা লাগে, ৰাতি পুৱা লাগে, দুপৰীয়া লাগে, গধূলি লাগে। সেইবিলাকো কৰোঁ, এইফালে আচাৰ বনাওঁ। আচাৰ চাচাৰ বনাই থাকোঁ। জেলি বনাও, এইবিলাক বনাও। এইবিলাকে কৰোঁ আৰু।
গম পাইছো মই, ভাল লাগে ন এইবোৰ কৰি। মইয়ো মানে গান গাই ভাল পাওঁ, বা তুমিও এনেকে তুমি তোমাৰ কাম বিলাকো কৰি ভাল পোৱা নিজৰ এটা এটা তেনেকা কাম বোৰ সৰু সুৰা নিজৰ মন ভাল লগা কাম বোৰ কৰিব লাগে হয়নে?
কাম কৰিলে মন ভালে থাকে। কাম নকৰিলে মন ভাল নাথাকে।
নাথাকে একেবাৰে নাথাকে একেবাৰে নাথাকে তোমাৰ।
অলপ ঘুৰা ফুৰাও কৰো, ৰাতিপুৱা খোজ কাঢ়িব যাও। গধূলিও খোজ কঢ়িব যাওঁ। এ ঘৰত আহি আকৌ ব্যায়াম কৰো।
হয় হয়।
সেইবিলাক কৰো আৰু, স্বাস্থ্যটোও ভালে ৰাখিব লাগিব ন?
ৰাখিব লাগিব, উপাই নাই আৰু এনেকে তুমি নিজৰ দৈনন্দিন কাম কৰিবা, মইয়ো এনেকে নিজৰ দৈনন্দিন গান বোৰ গাম, মোৰো মনতটো ভাল লাগিব তোমাৰো মনতটো ভাল লাগিব।
তুমি মুখত কি ব্ৰেণ্ডত ক্ৰীম? ব্যৱহাৰ কৰা
কৰো আৰু কিবা কিবি যি পাওঁ।
ক'বাচোন মোৰ মুখখন একদম বেয়া লগা হৈছে এতিয়া। জাগ পৰিছে বহুত। এটা ভাল ব্ৰেণ্ডৰ ক্ৰীম দিবাচোন লিখি।
দিম, দিম, দিম, দিম দিয়া, দিম দিয়া কেনেকুৱা লাগে তোমাক?
ভাল হ'লে হ'ল আৰু, মোখখন যাতে ভাল হয়।
হ'ব দিয়া। দিম দিয়া।
অ'। তুমি যিটো ঘূৰি ভাল পাইছা সেইটোৱে দিবা।
মই তোমাৰ এল এল'ভেৰাৰ এটা ক্ৰীম ঘোহো আৰু সেইটো মোৰ ভাল লাগে, তুমিও সেইটো পুহিবাচোন।
কিবা নাম?
এ এটা আছে দিয়া মই তোমাক দেখাই দিম। তোমাক চলচিত্ৰটো পঠাই দিম তুমি সেইটো ঘহিবা, তুমাৰ মই মানে গানৰ যেতিয়া গান গাওঁ সেইটো ঘোহি লওঁ আৰু ভাল লাগে।